হেল্ল'
অ কোৱা কি কবি কিবা কবাানে
কিন্তু কম কিনো কৰি আছে বোলো
কি কৰিম আৰু গমতা অকমান মানে খোজকাঢ়ি আছো আৰু কি কৰিম অকণমান বতাহ মুকলি বতাহ লৈছো ঘৰৰ ভিতৰত মানে এটা এ পৰিৱেশত থকা যায় যে গৰমতা মানে ফেনৰ বতাহত থাকি থাকি মানে অকমান মানে গাটো অকন বেয়া লাগি আছে সেইকাৰণে মুকলি বতাহলৈকে ওলাই আহিছো আহিলে অকমান মানে বিশুদ্ধ বায়ু সেৱন কৰিছো আৰু
অ মই আ কওক শুনি আছো কওক
এই মানে আজি মানে কি হ'ল আলহী আহিছিল যে হাঁহ বনাব লগগীয়া বনালো এই মানে হাঁহ খাম বুলি ক'লে যে হেহতে আলহীয়ে কলে যে আমি যাম অকণ হ আমাক হাঁহ খুৱাব লাগিব মই বোলেো হ'ব আহাচোন ইমান গৰম হাঁহটোতো আৰু গৰম হয় নে নহয় অ তাৰাপা কোমোৰাদি হাঁহ মাংস বনাই দিলো নহয় খাই ললো আলহীক দিয়া মানে বনোৱা মানে এতিয়া মানে মই আকৌ মাংসটো মানে কি দি বনালো হাঁহ কোমোৰা দি বনালো যে সেই ক মানে গেছত নবনাই জুইত বনালো জুই টাপত থাকিলো যে ইমান গৰম লাগিছে অ কি থাকিব পৰা নাই অ শান্তি লাগি গৈছেগৈ ল এইটো কাৰণে গাত ধুই লৈ ভাত কেইটামান খালো এতিয়া গধূলি ভাত খাই কেনে এইকণ ৰাস্তাত ঘুৰিছো সুধো খোজ মান দিও অকনমান মুকলিিব বতাহ ল ফেনৰ বতাহতো মানে লৈ লৈ আমনি লাগি আহ তাৰপিছত কিবা কৈ উ কিবাক সুধি আছিলা মই মানে তেতিয়া তুমি বায়ে বায়ে মোক সুধিছিলা কোৱাচোন কি কবা কিবা কবা হেল্ল'
মই নাই আপুনি কওকচোন মই শুনি আছো আপোননি খালী অ অ কৈ আছো আপুনি কি কি ক'ম বুলি কৈ আছিলে না যোৱ কালি কৈছিলো আপু মোক তোমাক ফোনতে বুজাই ক'ম বুলি আপুনি ধুনীয়াকে কৈ আছে হয় মই শুনি আছো কওক
দ্ধতিত মানে পুখত মানে ফিচাৰত মানে মাছ এ দিছো মাছ কো নাই এৰি দিছো
অ দিছে মানে অ অ কি কি দিছে শিঙলি মাছ মাগুৰ মাছ কাৱৈ মাছ
নাই নাই নাই এইবিলাক দিয়া নাই নাই এইবিলাক দিয়া নাই লোকেল মাছ আমাৰ নিজৰ ঘৰ পুখুৰীতত আছে বাৰীত আমাৰ যিটো পুখুৰীত আছে সেইটো লোকেল মাছ আছে এই পথাৰত মানে এইবাৰ আমি তিন বিঘা পুখুৰী এটা শান্্তিছিলো যে এইটো পুখুৰীত মানে একদম মানে এ বৈজ্ঞানিক পদ্ধতিত মানে এৰ মাছ পুহিছো মাছ এৰি দিছো মাছৰ পণা দি দিছো তাৰমানে এ পাৰত মানে কলগছ আৰু কিবা কিবি মানে আহত গছ এনেকে মানে লগাই দিছো পাৰত মানে পাৰ বান্ধি দিছো যে সেইটো কাৰণে এই পুখুৰী মাছ খিনি মানে তুমি কৈ আছিলা মোক যে কি কৰিছে কি কৰিছে কি কামত ব্যস্ত আছে কৈছিলা না সেইটো কাৰণে মানে মই তোমাক কৈছো মই গধূলিকেহে বুজাব পি মই দিনত নোৱাৰিম আৰু দিনত মোৰ আলহীও আছে কৈছিলো নে নাই সেইটো কাৰণে এতিয়া মই ফোনটো লগাই ললো বোলো ঠিক আছে মই মই মানে পুখুৰী কি কি মাছ এৰি দিলো সুধিছিলা না ৰু দিছো মানে এ গছ অ দিছো
কিতাপ
বিছু
উম উম
তাৰ পিছত উম এই মানে বিকেটটো দিছো তাৰ পিছত কমন দিছো চিলভাৰটো দিছো আটাইতকৈ এটা বস্তু কি দিছো জানানে এই জাপানী কাৱীটো যে বেছি ডাঙৰ নহয় খাই সোৱাদ নালাগে কিন্তু একে পোনা দিলে অগণন পোনা দিয়ে সেইটো কাৰণে মানে সেই পো মাছটো সুধিছো বৰশী মাৰিলাত টো পিককে থয়
গম্পাচা সেইটো সেইটো পোনা লাগিব বুলি কৈছিলা অকনমান ডাঙৰ হওক লৈ যাবাহি দেই
উম
লাগিব ন
নালাগে
কিয়
এনে ঘৰত মানুহ নাই নালাগে দিয়ক নালাগে দিয়ক বানপানীৰ সময়ত পথাৰৰ পৰা আহিলে যিটো মানে মাছ সোমায় সেইটোোৱে যথেষ্ট আমাৰ বাবে
হয় নেকি অ তোমালোকে তাতো পানীত বানপানীৰ পথাৰ মাজত পুখী আছে ন
হয় আছে মাছ সোমাই আকৌ প্ৰত্য়েক বছৰে মাৰো
তুমি নিজে মাৰা নে বিক্ৰী কৰি দিয়া পুখুৰী
উম পুখুৰী বিক্ৰী কৰি দিও কেতিয়া এবছৰ নিজে মাৰিলে আন বছৰ বিক্ৰী কৰি দিওঁ পুখুৰী সেইটোয়ে আৰু
অ মানে ঠিকা লহি যে তেনেকে তাৰ মানে বিকি ক কিমানকে পৱোৱা
হা
কেতিয়ে
এ যেনেকে যি নহক দিয়ে আৰু ধৰক পাঁচ হাজাৰ দহ হাজাৰ পোন্ধৰ হাজাৰ বিশ হাৰ যায় একে আৰু হয়
কিমান বিঘা মাটি পুখুৰীটো হেল্ল' বিঘা কিমান বিঘা ম পুখুৰীটো তোমাৰ পুখুৰীটো কেইবিঘা মাটি
পাঁচ বিঘাৰ
বাপে পাঁচ বিিঘা
উম পাঁচ বিঘা মাটি পুখুৰীত তাকো ধীপ বান্ধি লৈছো ইমান ওখখৰেগে আমাৰ গো গোটেই অঞ্চলটো পথাৰখনৰ ভিতৰতে আমাৰ পুখুৰীটো ডাঙৰ কিন্তু এটা কথা পুখুৰীটোত কিন্তু পানী নৰয়
বালি মাটি আছে অ দিগদা বালি মাটি হলে পানী নাথাকিলে মানে বছৰি মানে এবছৰত মাছ ডাঙৰ নহয়তো
হয়
এতিয়া মই আগত নাজানিছিলো এতিয়া মাছ পুহি পুহি গম প যে হয় একবছৰত মাছ ডাঙৰ হয় না দেৰ বছৰ
উম
অ
তাকাকেই বলো আপুনি মাছ বিক্ৰী কৰে নে নিজে বিক্ৰী কৰে এনেে বেলেগে আহি লৈ যায়হি বেপাৰী আহি লৈ যায় নে পাইকাৰী ৰেটত দিয়ে
মান উ মানে পাইকাৰীৰ হচত দি দি আমি পুখুৰী বিক্ৰী কৰি দিওঁ
অ অ
এ মানে আমাৰ পুখুৰী বিিলাক ধ মানে পাইকাৰ আহে পাইকাৰীয়ে মানে এ মানে পুখুৰীটো জপ জাপ দাপ মাৰে ডাপ মাৰিলে আমি দি দিওঁ কেতিয়াবা খং কৰো খং কৰো দিব মানাকো
সেইন্তটো উপায়ও নাই মাৰ মানুহ নাই যেতিয়া বিক্ৰী কৰি দিয়াই ভাল নহয় জানো ধৰক সেই পইচা আৰু বে কি খোৱা পইচাটোেদি সদ ব্য্ৱহাৰ কৰি কাম খিনি কিনিয় কৰিব লাগিব নহয় জানো
অ
আপুনি মই নকৰিলে কোনে কৰিব কাৰণটো বেলেগে কেইদিন কৰিব কাৰণ বেলেগক আপুনি ধৰিব নোৱাৰে এতিয়া আপুনি নিজে যদি কোনোবা এখন দোকানত য পাচলি দোকানত যিকোনো এফ্ৰী মানে প মানে এনে দোকানো যদি যায়
অ
তেতিয়া মানে কি হয়
আহ
দহ উ মানে কি হয় বিশ টকা পাচলিো চল্লিশ টকা কব আৰু বেলেগক আনিব দিলেও কি হয় সিহঁতে ভালকে নেচায় ন বেলেগে বেলেগৰ মূল্য বুজি নাপায় হয় নহয় নে সেই কাৰণে নিজে নিজৰ বস্তু লোৱ ভাল নিজে নিজে নিজৰ বস্তু উম বা হেৰি কৰি আনাত আনিলে মানে বহুত একো অসুবিধা নহয় কাৰো গম পোৱা যায় বেলেগ আপুনি কিমান পেছিয়া থাকিব নহয় জানো ঠিকে কৈছে ঠিক তেনেদৰে মাছ খিনিও নিজে বেছি যেনে ধৰক এতিয়া আমাৰ ফ'ৰ লাইন টু লাইন আছে নহয় জান তাত ধুনীয়াকে একদম ৰখি ি থাকিলে ভল ধুনীয়াাকে মই দেখো ন মাছ কিনে
আহ
তাকে কিন্তু এটা কথা বহুত দিন হ'ল যে মই গাজ কামা মাছতটো দেখাই নাই
অ গছ কাপ সে তেেষ্ট আ ছে কিন্তু এটা কথা এ
অ
অ ঘাঁহ বন খাই কলপাত খাই মানে দি থওঁ খৰুৱা পাত খাই
হয়
মানে এ উম দিয়াৰ লগে লগে পুখুৰীত মানে উম পাত শাক বিলাক নাইকিয়াই কৰি পেলাই আৰু খাই থাকিলে চাই টপক টপক মাত দিয়ে যে
অ তাঁত ক দাঁত কেইটাও কেনেকুৱা হয়নেে
আহ
হয়
আৰু মানে কমনতটো যে
হয়
কমন কাপটো মানে মাছটোৰ পেটটোত মানে যেতিয়া কণী হব
হয়
কণীটো মানে কি হয় ব বহুতখিনি ওলাই যায় কণীটো বাঢ়ি কৰি দিয়াৰ পিছত মাছতটো মানে একেবাৰে অকনমানো
অ অ
সেই মাছটো মানে সেইটোতে লছ কাষ্ট মাৰ নিব টান পায় কমন কাপটো বেছিকে কাৰণ কণী কেইটা কোনোবাই কণী খাওঁ বুলি ক'লে কমন কাপটো নিব পাৰে বাকী খিনি মানে বহুত কম পিছ ওলাই
অ
মাছৰ পোহা বিলাকে বুজি পায় আৰু তুমি মই ধৰা পুহিছো যে সেইটো কাৰণে বুজি পাইছো পতকে টো নাজানে
জানিবও চেষ্টা নকৰে খালি মাছ লাগে আৰু মাছতো প্ৰত্যক চিনিও নাপ কোনটো কি নাম মাছ পোহা সকলেহে বুজি পায় কোৱা
তাকে বোলো আপুনি যিখিনি কথা কলে শুনি ভালে লাগিছে নজনা কথাটো জানিছো নহয় জানো আপ আপুনিও জানিছে মইও জানিছো আৰু এনেকে কথোপকথন হৈ থাকিলহে কিছুমান মানে কথা আমি মানে উ মানে তাৰ সত্যয়তটো মানে উলিয়াব পাৰো নহয় জানো
অ থেংক ইউ থেংক ইউ
অ